হে'ল্
শুনিছানে?
অ' শুনিছোঁ কি কৰি আছ।
এয়া এনেই আছোঁ তই।
অ' মও এনেই শুই আছিলো।
অঁ। চাহ খালি, ভাত নাই খোৱা।
অ' চাহ খালো অ।
তই ভাত খালি নাই?
খালো খালো ভাত পানী খাই এনে শুই আছিলো।
অ। তাকে ভাল ভাল। বিহু কেনেকুৱা গ'ল?
বিহু গ'ল আৰু মোটামুটি ভালে বেয়া মাজতে।
উম পিঠা পিতা বনাইছিলি নে, মোৰ ভালে গৈছে আও
পিঠা বনাইছিলোঁ অঁ।
অঁ।
বায়ে'ক খুড়ী অসুবিধা হৈ থাকিলে এবাৰ ময়ে বনালো চব
অঁ। মই এইবাৰ সেই তেল পিঠা খিনিয়ে, নিমখীয়া পিঠাখিনিয়ে বনালোঁ।
অ।
তাৰ পিছত মায়ে মালপোৱা আৰু হেৰি বগা পিঠা বনালে, মই নাই- তিলৰ লাডু বনালো আকৌ খুৰীয়ে লৰ লাডু কেইটামান বনাই লৈ আহিছিলে।
অ মই সেই বগা পিঠা কিটা খুৰিয়ে বনাই দিলে বাকীবোৰ মই বনালো গুৰৰ তেলৰ পিঠ- পিঠা সেইবোৰ চাব।
উম তাৰপিছত খুৰীয়ে আকৌ এবাৰ সেই নিমকি বনাই আনিলে। কেক বনাই আনিলে। তাৰপিছত আকৌ ভাপত দিয়া পিঠা বনা মানে সেই আজিকালি পায় যে ইডলি নিচিনা।
অ।
সেইটোও বনাই আনিছিলে।
অ।
তাপিছত সেই সেয়া-
তহে এবাৰ হুঁচৰি ক'ত মাৰিলি?
হুঁচৰি গাঁৱত আমাৰ ডাঙৰ হুঁচৰি নহয় নহয় প্ৰতিবাৰে, তহঁত- তি, ‌ তই ক'ত মাৰিলি? তই মাৰিলি নে গাঁৱত।
আমাৰ নাই নহয় হুচৰি আমাৰ বহুত বছ- তল নাই মৰা আগতে যি মাৰিছিলে এতিয়া এনেই ঘৰত থাকো আহিব আহিব বুলি বেলেগ- ছে নাহেও।
উম আমাৰ এয়ালেকে নাহ কেলে? আমালকে আমাৰ গাঁৱলৈকে নাহকলে আমাৰ ঘৰলেকে?
হেম কি হয় আকৌ মাৰিবলে মানে অকমান বেয়া লাগে ন লোকঘত লোকক- গাঁও তা নিজৰ গাঁও বেলেগ নহয় জানো।
সে আমাৰ গাঁৱত বহুত- আমাৰ গাঁৱৰ হুঁচৰিটো কিমান‌ ডাঙৰ আৰু গোটেই গাঁৱৰ ল'ৰা ছোৱালী বিলাক যায় নহয়।
উম আৰু ডাঙৰ মানুহবোৰও মায়ে ৰাইজ বিলাকে।
অ ডাঙৰ মানুহ বিলাক মানে কি আও গোটেই ঘৰ- এখন ঘৰৰ পৰা কমেও চাৰিটা পাঁচটা মানকে যায়। আকৌ ওচৱা চুবুৰীয়া যে এতিয়া তহঁতৰ ঘৰত মানে ধৰি লৈছো আমাৰ ঘৰত মাৰিলে আমা- ফন্ত বৰমাজনী আহে খুৰীজনী আহে আমাৰ লগতে নাচ- ছে গান গাই, এনেকুৱাকৈ ফূৰ্তি তামাচা কৰি থাকে সেই কাৰণে ধৰি ল- ডাঙৰ হয়গে হুচৰিটো, সৰু- খোৱা চোতালত নোযোৰেই।
অ নোযোৱে সেইবিলাক।
অ তাৰপিছত সেই তোৰ ৰাতি আক অ ৰাতিহে মাৰিছোঁ আমি। আকৌ দিনত দিনত সৰু ল'ৰা ছোৱালীখিনি-
অ।
সিহঁতক যে তোৰ হেৰিটো দেখিলে। উৎসাহটো বা সিহঁতৰ শক্তিটো দেখিলে তই অবাক খাবি। সিহঁতি দিনত ইমান গাঁওখন হুঁচৰি মাৰিছে।
অ,
তাৰপিছত গাঁওখন হুঁচৰি মৱাৰ পিছত আকৌ হেৰি। কি কয় এতিয়া আমাৰ লগত আকৌ ৰাতি হুঁচৰি মাৰিছে।
উম এই ভাগৰ বোলা বস্তুটো নাই আও।
উম ভাগৰ নালাগিলেই পাই আমাৰ লগত সে আমি- দুটা মানলৈকে মাৰিছো নহয় চবৰে কৰ্ম নাই কৰ্মসূত্ৰে চবেই বেলেগ বেলেগত থাকে। সেই কৰ্মসূত্ৰে কৰ্মসূত্ৰে থকাৰ কাৰণে যেনিবা সেই- এ হেৰি হোৱা। কাৰণে যেনিবা ডিউটি ছুটি খতম হ'বৰ কাৰণে যেনিবা গুচি যাব যে। সেই দুদিনতে আমি দুদিন তিনি তিনিদিনত গোটেই গাঁও মাৰিছোঁ। আৰু ৰাতি সন্ধিয়াৰ পৰা। সন্ধিয়াৰ পৰা লাগো ৰাতি দুটামান বাজি যায়গে।
এ তোৰ সৰু সোপাটো ধৰ মাৰে দিনতে ধৰ অকমান পোৱালি কেইটা মানে।
অ এই পোৱালি কেইটামান নহয় আমাৰ গোটেই, গোটেই গাঁৱৰ ল'ৰা ছোৱালী খিনিয়ে মাৰে আমাৰ মানে বিহু বুলি। ক'লে গাঁওখনত যে কি উখল মাখল পৰিৱেশ হয় নহয়।
অ আমাৰ নাই এইবিলাক সৰু পোৱালী। কেইটামান হে ল'ৰা মানে আহে কেইটামান আৰু দহটাও নহয় সেইকেইটা আৰু
তাৰপিছত আকৌ আমাৰ আমাৰ তহঁতৰ ফালে যায় নে নেযায় জানো এই পকাডালৰ ল'ৰা এটা যে আহে ঘকৌ,
অ,
সিও মাৰেহি নহয় অকলেই মাৰে তাতো বেছি জমনি লাগে। মই গা নুধোতেই আহেই।
অ এ এতিয়া কি ধৰ হুঁচৰিজোৰা আহিলে কি সেৱা এটা কৰিবলৈ পলে মনতো ভাল লাগে। থাকে ন যিমান যি হ'লেও গাঁৱৰ হুঁচৰিতো লগতো বেলেগতো নিমিলে নহয় বেলেগ,
নিমিলে আৰু গাঁও হুঁচৰি। পাৰ্টিত তোৰ আশীৰ্বাদ দিয়াতো একদম কিবা এটা ফূৰ্তি লাগে। কা ঘৰত কোনে বিয়া পাতি পাতিব কোনে কাৰ ভাল সমঘৰৰ আহিব এইবোৰ তোৰ মানে।
অ নানা ধৰণৰ কথা হ সেইবোৰ ভাল লাগে শুনি। এতিয়া নাই তঁহত বিলাক ভাল এতিয়া।
অ এতিয়া ধৰি লওক কাৰোবাৰ চাকৰি এটা হওক বুলি কোনোবাই আশীৰ্বাদ দিলে কোনোবাই বোৱাৰী এজনী পাওক, বুলি আশীৰ্বাদ দিছে। কাৰোবাৰ ঘৰৰ ভাল। অঁ কাৰোবাৰ ঘৰত সন্তান এটা হওক বুলি দিছে কাৰোবাৰ এটা কাৰোবাৰ ঘৰত। ছোৱালীজনী বিয়া হৈ যাওক বা ভাল ল'ৰা এটা পাওক সেই বুলি দিছে। কাৰোবাৰ বিয়া ঠিক হৈ আছে ভালকে সুখৰ সংসাৰ হওক বুলি আশীৰ্বাদ দিছে। তো মানে আশীৰ্বাদ বিলাকেই কিবা হাঁহি উঠা হয়। কেতিয়াবা দুখো লাগে আৰু এবাৰ গাওঁ, অঁ আৰু এইবাৰ গাঁৱত কি হ'ল গম পাওঁ গোটেই ছোৱালীখিনিও ওলাই গোটেই ছোৱালীখিনিও ওলায় তথাপিতো। কাৰোবাৰ কেতিয়াবা প্ৰব্লেম হয় নাহে এইবাৰ যে বহুত, কেজনী আহিছে কাৰণ এ বহুত বা বা দুজনীমান এইবাৰ বিয়া হৈ গুচি যাব। আকৌ পিছলৈ নাথাকিব পিছবাৰলে নাথাকিব সেইকাৰণে এইবাৰ মানে। দুখো লাগিছে ফূৰ্তিও লাগিছে সিহঁতৰ যে কিমান দুখ ঔ আমি খানা খালো নহয়।
অ কেতিয়া খালি।
আমি সেয়েহে তেতিয়াই মানে হেৰিয়। তোৰ উম হুঁচৰি মাৰা পাৰ খানা তাৰে অলপ খানা খালোঁ তাৰপিছত বাকী খিনি নামঘৰলে দি দিলোঁ নামঘৰৰ মণিকূট বনাই আছে।
অ' ভালে হ'ল দেই দি দিলি। খানাটো ইমান হেৰি নহয়-নহয় নামঘৰটোকে হওক।
কষ্ট হৈছে মানে এ ধৰি লওক ফূৰ্তি এটা বুলি খানাটো খালে আৰু তাৰপিছত। খানাত খানাত ল'ৰা ছোৱালী দুটামান মানে বা দুজনী মানে ইমান কান্দিছে। অহা বাৰ পৰা নাপাওঁ বুলি।
অ' এদিন বিয়া হৈ গুছি গ'লে
উম বৰ দুখ লাগিলে গম পাওঁনে।
তাকেহে অ' তহঁত বিলাক ভাল চবে এতিয়া মাৰ একেলগে মিলাপ্ৰীতি আমাৰ নাই। এইবিলাক মানুহ আজিকালি ঘৰতে সোমাই থাকিব ব্যস্ত।
আছে আৰু কি হৈ গম পাওঁ এইটো এনেকুৱাকে মানে হুঁচৰিয়েই হওক বা ঘৰৰ কিবা এটা পাতি থাকিলেই হওক মানে মিলা- প্ৰীতিটো বাঢ়ে। গাঁৱত কিবা এটা পতি থাকিলে।
অ'
সেইটো কথা নহ'লে এনেই হেৰি নহয়। আমাৰ বাৰু সেই বিহু বিহুত বাৰু ডাঙৰকে পাতে আমাৰ বিহু হুঁচৰিটো ডাঙৰকে হয়।
অ'।
সেইটো।
তাকে।
আকৌ-আকৌ আলহী দুলহী পা কম খিনি হেৰি জানোঁ। কিম
চববোৰ আৰু এতিয়া তই কিহে বিহু বুলি ক'লে আলহী ইটো আহিব
অ' উম।
উম আৰু গাঁৱৰ মূল মানুহ যোনে নাহক এজন আহিলে ধুনীয়াকে জা-জলপান খোৱাবলৈ পালেও বহুত।
বহুত আৰু আকৌ আমাৰ আইতা আছে যে আইতাক চবেই সেৱা কৰিবলৈ আহে।
অ'।
সেৱা কৰিবলৈ আহ অ' সেৱা কৰিবলৈ আহোঁতে আমাকো কিবা এটা দি থৈ যায় সেইটো আৰু ভাল লাগে।
আৰু ভাল লাগে অ'।
কোনোবাই কিবা এটা দিয়া বুলি ক'লে ন' মৰমতে কিবা এটা দিয়া বুলি ক'লে সৰুৱে হওক লাগিলে।
এই এইটো ল' কিবা এটা কিনিবি, খাবি।
উম।
বহুত ভাল লাগিল।
মৰমেৰে কিবা এটা দিলে আৰু বিহু ব'হাগ বিহু বুলি ক'লে চবৰে কিবা এটা দিয়াতো বেছি আগত থাকে ন'। খোৱা বোৱাতকেও মানে আগত থাকে কিবা এটা দিব। উম আৰু আশাও কৰোঁ নহয় আমি।
আশা সেইটোৱে আমি আকৌ অ'।
উম আমি ডাঙৰ হ'লো‌ যদিও কিবা এটা আশা কৰোঁ।
আমি বিচাৰা বিহু বুলি একো নিদিয়ে নেকি বুলি।
অ' আহ-আহ। কিবা এটা মানে খুৰীয়ে দিব আমুক কিবা এটা দিব আকৌ খুৰাই কিবা এটা দিব। বৰ্মাই কিবা এটা দিব এনেকে ভাবি থাকোঁ।
আমি মামাই
দিবই এ এইটো মানে মামী-মামাক দিবই, খুৰা-খুৰীয়ে দিবই, বৰ্তা-বৰ্মাই দিবই।
উম
এইটোও হয় উম।
ভালো লাগে তেনেকে বিহুতো আহিলে চব ভাল লাগে উলহ মালহে পাতি চবকে মতা হয় আহিবি বিহু খাবলৈ।
উম আৰু মাটি-মাটি মাতো নহয়। এতিয়া তহঁতক তহঁতবিলাকক মান অ আহেও। এইবাৰ গোটেই হেৰি লগৰখিনি আহিছিলে নহয় মানে আমাৰ যোনটো আমাৰ লগত। যোনখিনি থাকে আৰু কমেও দছ দছ দছ এঘাৰ দি- জন্ম নাহিছিলে আহিছে এটা সিহঁতক খুৱাওতে মোৰ একো কষ্ট হোৱাই নাই মোক কৈছে ব তই। আহ খু খুৰীয়ে কৈছে বোমাই কৈছে তহঁ তই ইহঁতৰ লগত কথা পাত আমি চাহ দিম। চবক
আমি ভাবো আকৌ খুইহঁতে কথা পাতক আমি চাই দিম বুলি।
অ। আকৌ তেনেকে খুই কোনোবা আলহী আহিলে খুই বহা মই চাহ দিওঁ এইটো হয়।
সেইটো মিলা প্ৰীতিতো থাকিব লাগিব আও।
অ বমা আলহী আহিলে তেনেকে মানে বৰমাহঁতৰ মাকৰ ঘৰ পৰা আহিলেও বমাক কওঁ তুমি বহা আহ তুমি কথা পতা চোন আমি চাহ দিম নহয় এনেকে কওঁ। আকৌ মামাৰ ঘৰ পৰা কোনোবা আহিলে মাক তেনেকে বঢ়াই থৈ দিয়ে।
সেইটোৱেটো মানে কি ধৰ মাৰ লগতো কথা এখা পাতিব লাগে ন।
পাতিব লাগে আও মা তেতিয়াহে মনটো ভাল লাগিব ধৰি লও।
সেইটোৱে একেৰাহে কাম কৰি থাকিলেও মানুহৰ অশান্তি লাগে নহয়।
উম।
সেইটোৱেটো তাক উম ভালে ভালেই।
বিহু খাবলে নাহিলি।
এ বিহু খাবলৈ কি যাবি আলহী আলহীও আহে ইটো সিটো মানে
একদম নকবি আমাৰ বিলাক ঘৰত অ কলেকো যাব নোৱাৰি নহ আলহীপা
অ সেইটোৱেক তো এতিয়া যাম বুলিতো ভাবিবও নোৱাৰা ইটোও সোমাবহি আলহী সিজন সোমাবহি
মই ক'বালে সুদানি তহঁতৰ সেইফালেকে যাও বুলি লৈছো হে আলহী আহিলে আকৌ আলহীক সৌচ ৰখা কৰি চাহ তামোল দিয়া জলপান দিয়া এইবোৰ কৰাত
সেইটোৱে অ আকৌ কেনেকেনে আহিবি।
অ আকৌ খাই বৈ যোৱালেও সময় লাগে নহয় সে
আব যোৱা লেলেটা আও অকণমান কি হয় ভাগৰো লাগে ন শুবও মন যায় অকণ।
সেইটোৱে
ইমানে দিগদাৰকণ হয় নহয়।
উম।
উ বাৰু তেতিয়া হ'ব দে অ অ।